অ কি কয়ি আছ।
এ ইয়াৰ লগতে আছোঁ।
অ এ আছোঁ সি কি কৰি আছে।
এ সি খেলি আছে
উম অংগনবাদীলৈ গৈছিলা আজি
যোৱা আজি সেই তাৰ গাটো ভাল নহয় যে সেয়ে নগলো। ডক্ত ৰক নাই দেখোৱা এই আগৰ দৰৱ আছিলে নহয় সেয়া খুৱাই দিলোঁ।
উম
এয়া জ্বৰটো অকণ কমা নিচিনা হৈছে অঁ
খোৱা বোৱা কৰিছে নে?
খোৱা বোৱা কৰিছে বাৰু
অ নাখালে বেয়া লাগে মনটো উম উম এ মনজিৎ
ফাৰ্মত আছে
অ অ উম, চাহ খালি
চাহ খালো মানে হেৰী উম হেৰী যে আমাৰ যে আতমহলাত যে গৈছিল যে গাড়ী খন যে ছোৱালী এজনী হৈছিলে নহয় তাকে খবৰ লৈ আহিলোঁ, তাতে খাই আহিলোঁ।
অ অ এতিয়াহে হৈছে নেকি ছোৱালী।
আগতে ছোৱালী এজনী আছিলে এতিয়া আকৌ ছোৱালী এজনী আছে এমাহ তিনদিন আজি
অ কিবা পাতিছে মানে আজি
মই যোৱা নাছিলো মই খব লবলে এ নাই সুধি পাতিব তেতিয়া দিম
অ অ ঠিকে হে তাৰপিছতে হেৰি এইটো কি বুলি কয়।
এ বলে
এই আকৌ এই দলিওত আহিলে টি টিলিকি তাই আকৌ সিহঁতৰ লগত যাবলৈ উৎপাত কৰে জানয়েই নহয়।
উম!
ত সিহঁতে মানে সেই কঁঠাল এটা নিবলৈ আহিছিলে কঁঠাল পাৰিছিলে যে হাত নালাগোতেই কঁঠাল পাৰিছিল লে চাৰিটা চাৰিটা দুটা এটা জান দাই নিলে। এটা মামীহঁতে নিলে আমাৰ স মামিহঁত আহোতেই পাৰিছে সাতৰ আগদিনাখন।
উম
তাৰপিছত আগদিনাখন ঊনৈশ তাৰিখে দে ঊনৈশ তাৰিখে মামিও ঊনৈশ তাৰিখে আহিছে বাইশ তাৰিখৰ পৰা সাত লাগিছে তাৰপিছত এটা সেই আজি লেহেনীয়া বুলি আহা বুলি গম পোৱা লগতে এই উৎপাত লাগিলেই নহয় যাবলৈ। তাৰছত চাহ অকন খালে আও চাহকন খাই তাছত তেনেকে চেণ্ডেলো নিপিন্ধিলে গুচিয়ে গ'লগে।
অ
আকৌ আনিব জাব লাগিব এতিয়া মামি একে আছে তেনেকে।
হস্পিতেলতে আছে।
হস্পিতেল পৰা আনিলে ফিজিঅ থেৰাপি যে সেই ফিজিঅ থেৰাপি কৰে, তাৰ পিছত আকৌ মানুহে যোনো যায় মামী কো এ কেয়াৰটেকাই
উম উম
ফিজিঅ'থেৰাপি দুজন ৰাতিপুৱা এজন, আবেলি এজন। সেই তেনেকে আও আছে তেনেকে চকুত খেল হৈ আছে দীপক দা আহিলে উম উপায় নাই দীপক দা আহিলে দীপক দা আহিছে এই খেল চাই আছে তাৰপিছত একেলগে চাহ বনালো আৰু চাহ মানে সিহঁতেও মিঠাই আনিলে লালমোহন তাৰপিছত আনি পেলে আকৌ আমিও সেই চাহ তাহ মই পিঠা অহ কি পাপৰ বিস্কুট চানা এনেকে চবে মিলি চাহখন খাই। তাই আকৌ নিনিয়ে বুলি আগে ভাগে উৎপাত। তাৰপিছত আহ জগুল তাই যোৱা পিছত যোৱাৰ পিছতহে কাপোৰ কানি কেইটা সামৰি এই জাপি কৰি লৈছো আজি আকৌ দুপৰীয়া সময়ত যি বৰষুণ দিলে। মই বোলো কাপোৰ নুশুকাবই নেকি তাৰপিছত কাপোৰ তাৰপিছত কাপোৰ বোলো হেৰি নুশুকালে বোলো এইগাল ক'ত মেলিম। তাৰপিছত যেনিবা কাপোৰ ধুনীয়াকে শুকালে দেই
ইয়াতো বৰষুণ দিছে দেই মই সেই বেডচিট। এখন ধুলোঁ কাইলে এখন ধুম আকৌ মই কাইলৈ আকৌ ধুব লাগিবই নহয়।
অ মই ধোৱা নাই মই কাইলৈ অলপ ধুম আজি নাই ধোৱা কালি চুটি কভাৰ কেইটা ধুলো
মোৰ চোফা-তোফা কভাৰ মই সেইদিনা ধুই উঠিছোহে মানে এ হোৱা অ এই ছোৱালীজনী শুৱাই পুথি আ এঘাৰদিনীয়া উম
তাৰপাত মই এই কালিলে পৰ্দাবিলাক ধুম অলপ পাছত তাৰপিছত আঠোৱা-চাঠোৱা সেইদিনাখন ধুই দিম পৰ্দা আঠুৱা চাঠোৱাবিলাক বেথচি -চেথচি বিলাক
অ সেই খালী খোৱা বিচনা অ সেইবিলাক
সাতাইশ তাৰিখে দিব লাগিব ৰাতিপুৱা সময়ত এনেই কাইলে পৰ্দা পৰ্দা চৰ্দা বিলাক ধুই দিম পৰ্দা চৰ্দা এইবিলাক চব ধুই দিম কাইলে তাৰপিছত আকৌ হেৰি এই কি কয় কালি অকমান ঘৰতো সেই জাৰো দি পেলাই এনেই চাফা কৰিলো। কালি চোপাৰ কাপোৰ কেইখন ধুই লোৱা উম
ইমান বান্ধে ট্ৎক্ষনাতে বান্ধে মকৰা জালবিলাক।
হয় হ তাৰপিছতে সেয়া ঊনৈশ তাৰিখে যাব লাগিব চাগে দেই-
ঊনৈছ সেই - জুলাই, আহিবি নাযাওঁ এবাৰ
অ মামিও যাও বুলি কৈছিল কি কৰিব পাৰে জানো? আমি মানে যোৱাতো আপত্তি নাই খালি মানে ৰখি থাকিব লাগিব যে এতিয়া মামি সেইটো পায় নে নোৱাই সেইটোহে মই নাজানো- তাৰমানে ধৰ আমি এতিয়া গ'লো ধৰ গৈ পেলাই পলকতে আহি ইয়াতে কিমান টাইমৰ সেইদিনাখে সেয়া ৰাতিপুৱাইছে ধৰে তেনেকুৱা টাইপৰ কথা ন এতিয়া কি কয় উ এই জোনবালৈ ফোন কৰিছিল নেকি?
এ নাই মই ফোন কৰিবলৈ সময় পোৱা নাই, কৰিম হে যোন হওক ফোন কৰিবলৈ সময়ো পোৱা নাই
কৰিছিলো নকইবি না অ অ মই কৰা নাই আমাৰ মানে ফোনটোক বেছিকে কৰা নহয় যে তা অ তাৰপিছত মোৰো গ'লে খবৰ আৰু মোৰ যোৱাও নাই কিমান বছৰ হল
অ
ত ফোনটো কৰিবলৈ বেয়া পাইছো মানে তাৰপিছতে মই বোলোঁ গ'লে হ'ব দে আমি ফোন নম্বৰ লাগে ফোন নম্বৰটো দিম।
যাবা উ
তাৰপিছতে আৰু সেইটো কাৰণে মই বোলোঁ চাই লৈছোঁ কি কৰিব পাৰোঁ।
সেয়া তুছে কি কৰি আছে?
তাই মোবাইলটোতে কিবা কিবি কৰি আছে
অহ
এই নাথাকিলে কাম নাথাকেই নহয় তাই থাকিলেহে কাম।
কালি বাবু দাই তোচি কথা কৈছে
কি কৈছ?
পিছক অকনমান বেয়া হৈছে নেকি? বাৰু মোকনো যদি বেয়া দেখিছ দিবিচোন ধমকি বোলোঁ।
ক'ত দেখিছ।
নাই তাই সি কৈছে মোক সি কৈছে মানে মোক লগ কৈছে এনি টাইম। ফোন মাৰিলে বিজিয়ে পাওঁ এনি টাইম মোবাইলতে থাকে তাই মই বোলোঁ ধমকি দিবি আকৌ। কুচে মুও দীপ দিবলে বেয়া লাগে বোলোঁ দিবলৈ বেয়া লাগে কথা নহয় ন দিবি বোলোঁ। মই দিওঁ নহয় বোলো।
উম উম।
বো মৰম এটা বস্তু এই এইবিলাক ক্ষেত্ৰত মৰমটো পিছুৱাই ৰাখিবি বোলে মই ইয়াৰ কথাও কৈছো মই বুলি ইয়াও যদি কিবা বেয়া দেখো, মনটো পিছুৱাই ৰাখিবি বোলো।
উম।
মূঠতে কিবা বেয়া দেই এই সোপা। মইটো কৈছোঁ তই মোৰলৈ সপ চিঠিটো মোৰ মতে সময়টো বেয়াটো, উম হেৰি কৰিবি। উ তিকলোক বেয়া দেখা নিচিনা পাইছ? অ- সেই কৰিবি বোলো
মই নকওঁ। তইয়ে কবি।
অ'।
উম।
তাৰপৰা মই বোলো মই দিওঁ নহয় বোলো ধমকি। সেই কৈছে তই দিয়াটো বেলেক। মই আজিলৈকে দি পোৱা নাই। বোলো দিবি। মই মানে দি থাকোঁ। মোৰতো তাৰমানে তা গুৰুত্ব নিদিয়া নিচিনা হৈ যায় ন'। মোৰ এই কঁঠাল দি পিঠা বনাই দিবিচোন। খাবলৈ ভাল লাগে।
মই নিজে বেয়া পাওঁ যে কঁঠালটো খাই।
উম।
সেই কাৰণে মোৰ মানে ইমান ইণ্টাৰেষ্ট- ইমান ইণ্টাৰেষ্টেড নহয়। মই খালি মানে গুটিকেইটাৰ কাৰণেহে।
এ মিক্সিত মাৰি, হেৰি তই যে এইটো কি, চুজি একাপমান দিবি। অকণমান ঘিঁউ-চিউ দি এনেকৈ, ঘিঁউ নিদিলেও নাই। একো নহয় দিলেও। অলপ হেৰি কৰি থৈ দিবি। তাৰপিছত কেক এটা হৈ যায় তেনেকে।
ঘিউ আছে গে নাই তা?
আছে, মই তাৰপিছত আকৌ ঘৰত বনালোঁ নহয়।
এই- এইখিনি কি কলা, মই ঘৰত বনাম আৰু।
অ' তাৰপৰা আকৌ সেই নহ'লে এনেকে মালপোৱা ইষ্- মালপোৱা ইষ্টলত মই বনাইছোঁ। খাই ভাল লাগিব। মিক্সিত নে তে দিম। চেনি-তেনি দিব নালাগে।
উম, মিঠা থাকে যে। অ' আমাৰ কঁঠাল বহুত মিঠা।
অ' অকমান বেকিং দি দিব লাগে। একদম ধুনীয়া লাগে খাই মানে।
উম।
উম।
উম, হ'ব দে ন'।
ভাত কিহে বনাবি?
ভাত কি বনাওঁ, ভাবাই নাই ৰ'।
এই পচলা পালোঁ। আমাৰ চব্জি দোকানখন খুলিছে ন' ঘৰৰ সন্মুখতে। পচলা পালোঁ পচলা আনি থৈছোঁ। কি কৰোঁ চাওঁচোন। উম। মই বনাওঁৱে।
উম, অকমান ধোৱাৰ আগত অকণ চূণ অকণ সানি পেলাই ধুই ল'বি।
অ'। কলডিল বুট ভাজিলোঁ। মূলা দি পেলাই মাছ বনালোঁ।
উম, আমাৰ এইবাৰ পাৰিলে ৰসখিনি আনি থম আৰু।
অ'।
মানে এটা ৰুমে বনাই লম এতিয়াই।
অ'। এই- এইটো হ'লগে নেকি কামটো?
কোনটো?
এই মংগলবাৰৰ।
নাই নাই হোৱা নাই দি থকা হৈছে ছেপটেম্বৰ এক তাৰিখলৈকে আছে।
অ অ দে হব দে ন উম।
সেয়া কৰিবি ফোন। মোনো উম উম তাকে। কিলিকি অ সে আকৌ গন গান চান গাবনে এইকেইদিন
কেলে বেচুৱালি